পাৰিছোঁ বাহৰৰ সমস্যা আছে।
অ' অ' অ' কি কৰিছা। উম, কি কৰিছা।
অ আছো আছো এনেই মানে বিশ্ৰামে কৰি আছো তুমি
অ মইো ৰবা ভাত পানী খালো খাই এতিয়া বিছনা অলপ শুই আছো ৰবা উম মনটো বেয়া লাগি থ ৰবা মানে ফোন মানে ফোনটো চাই আছিলো ন মানে ফোনটো চাই থাকোতে মানে তোমাৰ এই যে ইমান বানপানী হৈছে তোমাৰ আমাৰ উত্তৰ উত্তৰ পূব অঞ্চলত মানে দেখিছানে
হয় হয় দেখিছো দেখিছো
অ ধেমাজিত হৈছে লখিমপুৰ
হয়
গোলাঘাট এইবোৰ জোগাত মানে ইমান মানে বেয়া লাগিছে ন ধেমাজিত টো একদম মানে দৰং ভাঙি গৈছে এই মানুহৰ ঘৰত মানে বহুত বেয়া লাগিছে দিয়া মানে কি কবা আৰু
অ অ বাতৰিত পাইছা ন তুমি
উম এইবোৰ দেখিয়েছো ন বহুত বেয়া লাগিছে মানে আৰু কি কৰিব কিব দিয়াচোন আৰু উম বহুত কেইখন জিলাতে হৈছে এনেকুৱা উম বহুত বহু কেইখন গাও মানে পানীৰ তলত ডুব গৈছে আৰু মানে হাজাৰ হাজাৰ লোক তোমাৰ নিজৰ ঘৰ বাৰী এৰি নিৰাপদ স্থান অথবা তোমাৰ সাৰ শিবিৰত আশ্ৰয় লবলৈ মানে ধৰিছে আৰু বাধ্ হৈ গৈছে আৰু মানে উম
অ মানুহ ঢু মানে ঢুকাইছেও নেকি
অ মানুহ খুব মানে বহুত বহুত খিনি ক্ষতিগ্ৰস্ত হৈছে এতিিয়য়া আৰু তোমাৰ কৃষি ভূমি মানে শস্য়বলাক তাৰ পিছত পশু তাৰপিছত পথ ঘাট বিদ্্যালয় আৰু দলং এইবোৰ মানে বহুতো যথেষ্ট ক্ষতি হৈছে আৰু মানে বহুত ঠাইত তোমাৰ যাতায়াত ব্য়ৱস্থা ব্যহত হোৱাত মানে সাধাৰণ যিখিনি জীৱন জনজীৱন আছে ন বিপৰ্যয়স হৈ পৰিছে আৰু মানে আৰু তোমাৰ শিক্ষানুষ্ঠান বিলাক বন্ধ ৰাখি শিকিবলগীয়া হৈছে আৰু তোমাৰ বহু বহু পৰিয়ালে উম
আৰু বহুতো মানে মানুহে খাদ্্যৰ নাটনি হৈছে ন বহুত
উম, খাদ্য খোৱা পানী চিকিৎসা সেৱাৰ অভাৱ মানে বহুত
হয় - হয় অ, বাকী চৰকাৰে এইবোৰ ব্যৱস্থা কৰিলে ভাল হয় আৰু সোনকালে।
উম - উম চৰকাৰে মানে তোমাৰ অ, চৰকাৰে তোমাৰ জিলা প্ৰ কাশনত সন এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু তোমাৰ যিখিনি মানে স্থানীয় স্বেচ্ছাসেৱী সংগঠন সমূহ আছে ন সেইবোৰে মানে ধৰো সাহাৰ্য অভিযান মানে অব্যাহত ৰাখিছে ৰবা। আৰু তোমাৰ নাও আৰু যিবিলাক অন্যান্য সঁজুলি মানে সহায়ত বানত আৱদ্ধ লোকসকলক মানে উদ্ধাৰ কৰি সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে আৰু।
অ, সেইবোৰে আৰু চৰকাৰে মানে মানুহবোৰক খাদ্য পাতি ইমানকৈ যোগান ধৰি বাকী স্বাস্থ্যৰ সেৱা খিনি কৰিলে ভাল হয় আৰু। এতিয়া আৰু অকল চৰকাৰৰে নহয় বহুত মানুহেও আগবাঢ়ি যায় কিছু মানে ন। বহতে সহায় কৰে বাৰু মানৱন্ত লোকবোৰক
হয় - হয় - হয় মানে তোমাৰ চাবা অসমত মানে প্ৰায় প্ৰতি বছৰে বানপানী। হয় ন বান আহাহে দিয়া ত' সেই উম, সেয়েহে মানে কি হয় আমি মানে কেৱল সাহাৰ্যৰ ওপৰত নিৰ্ভৰ নকৰি মানে তোমাৰ দীৰ্ঘম্যাদী ব্যান নিয়ন্ত ন বা নদী ব্যৱস্থাপনা বন সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত মানে অধিক গুৰুত্ব দিব লাগে আৰু ন।
লাগে - লাগে।
লগতে বানৰ সময়ত সকলো নাগৰিকে সতৰ্ক হৈ চৰকাৰৰ নিৰ্দেশনা মানি চলাটো প্ৰয়োজন আৰু ন।
অ, সেইটোয়ে আৰু সেইটো আৰু বহুত মানুহে এতিয়া ঘৰ এৰি মানে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ইমান দুখ লগা কথা ন।
উম, তাকেইতো। এইটো মানে তোমাৰ ৰোধ কৰিব পাৰা হৈছে আৰু।
গাড়ী মটৰ জীৱ জন্তু বোৰ আৰু বহুত মানে ক্ষতি সাধন হ'ব ন।
উম, বহুতো হৈছে দিয়া বহুত বেয়া লাগিছে আৰু।
উম,
কি কৰিবা আৰু যাৰ গৈছে তাৰে শুনিহে বুজি পাব। ন যাৰ হোৱা নাই ভালদৰে আছে তেখেতলোকে
অ, হয় - হয় আৰু গ' সকলোবোৰ শস্যবোৰ নষ্ট হৈ গৈছে দেখিছা নে তুমি মান তেও মোৰে খেতি কৰিছিলে। চব সেই ভূমিবোৰ নষ্ট হৈ গৈছে মানে কিমান কষ্ট কষ্ট কৰি ন খেতিবোৰ উঠাবলৈ। চব বানপানী মানে উটুৱাই লৈ গৈছে মানে।
অ, এতিয়া
মানে এইটো সমস্যয়াটো কেতিয়া বাৰু সমাধান হ'ব মান। মান প্ৰত্যেক বছৰে এনেকুৱা হয় ন অসমত এই মান পানীটোৰ কাৰণে কিবা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে দেই চৰকাৰে।
থাকাতো এইটো মানে দুৰ্গম তাকেইতো এইটো মানে একদম তোমাৰ একেবাৰে মানে এইটো সমস্যা মানে ৰোধ কৰিব লাগে আৰু মানে।
লাগে - লাগে বহুত ডাঙৰ সমস্যা হয় অসমত এইটো বানপানী। হয় - হয় আৰু মানুহবোৰ বহুত বেমাৰ আজাৰ হ'ব যেনে বলোক পানী বোৰ দূষিত হৈ গৈছে নহয়। কিমান বিভিন্ন ধৰণৰ ৰোগ আহিব এতিয়া ডায়েৰিয়া জ্বৰ - জ্বৰ হব। মানুহবোৰৰ কি কিমান লেতেৰা পানী এইবোৰ ন। পানীব আৰু আৰু এইটো গুৱাৰীত টো বহুত বানপানী হয় ন এক্দম তুমি শুনিছাই চাগে এটা বাচ্ছা নে এটা লৰাটো সোমোৱাই গৈছিল যে নলাত যে উতুৱাই গৈছিল। তাকে এইটো কিমান দুখৰ কথা।
এইটো মানে য যাৰ কৈছে কোনে বুজি পাব আৰু যোনে অভিজ্ঞতা কৰিছে। সেইবোৰ দেখিছে ন।
এনেকুৱা মোৰ মতে বানত মানে ওলমাই ন নালাগে মানে ঘৰৰ পৰা গমাইছা নে।
উম সৰু চুলি ল লৈতো নালাগে আৰু।
উম নালকে নালকে।
গুৱাহাটীত মানে অসমত বহুত ডাঙৰ সমস্যা দিয়ে সেইটো বাপৰি। আৰু ইমান বস্তু বিধৰ বস্তু বিলাকৰ দাম বাঢ়িছে বাপৰি। আচৰিত দিয়া আৰু মানে সেইবাবেেই এইবোৰ হৈছে জানা আৰু তোমাৰ
অ।
ৰন্ধন গেছৰ ইমান দাম বাঢ়িছে বাপ যে প্ৰায় প্ৰতিটো পৰিয়ালৰ দৈনন্দিন জীৱনৰ মানে-
হয় দিয়া দিয়া, গেছৰ নাটনি হৈছে নে ৰন্ধন গেছৰ।
অ দিনে দিনে দেখোন বৃদ্ধি পাবলৈ ধৰিছে হাই হ সাধাৰণ যিবোৰ আমি আমাৰ নিচিনা মানুহ বিলাকে বহুত চিন্তিত হৈ পৰিছে আৰু। তোমাৰ গেছৰ মূল্য বৃদ্ধিৱাৰ উপলব বিশেষকৈ মধ্য বৃত্ত আৰু দৰিদ্ৰ পৰিয়ালসমূহে অধিক মানে আৰ্থিক চাপৰ সন্মুখীন হ'ব ললীয়া হৈছে হয় নে উম উম। এই গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হলে মানে পৰিয়ালৰ মাহিলী বাজেট ইয়াৰ প্ৰত্ক্ষ প্ৰভাৱ পৰে হয় দিয়া ন। যিসকল পৰিয়ালে মানে সীমিত ত আ অ। যিসকল মান তোমাৰ সীমিত আইত ঘৰ চলাই বা তেওঁলোক ৰ বাবে গেছ কিনাটো অধিক কঠিন হৈ পৰিব পৰিছে মানে তে এতিয়া বহু পৰিয়ালে মানে আন প্ৰয়োজনীয় খৰচ কমাই গেছ কিনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু।
উম সেইটোয়ে মানে তাই সময়ত নাপায় মানে বহুত মানে উম। বহুত অপেক্ষাত আৰু।
আহ গেছৰ মূল্য তাৰমাৰ গেছৰ মূল্য কোৱা।
অ কোৱাচোন কি ক'লা?
মানে গেছৰ মূল্য বৃদ্ধিৰ মানে বহুত কেইটা কাৰণ আছে তোমাৰ যেনে ধৰা আন্তৰাষ্ট্ৰীয় বজাৰত খনিজৰ তেল আৰু গেছ মূল্য বৃদ্ধি পৰিবহন ব্যয় বাঢ়ি যোৱা মুদ্ৰাৰ বিনিময়ৰ হাৰৰ পৰিৱৰ্তন আৰু বিভিন্ন অ মানে কাৰকে ইয়াৰ ওপৰত প্ৰভাৱ পেলাই দিয়া। ইয়াৰ এই সকলো কাৰণৰ ফলত এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাই পাব পাৰে আৰু মানে। তোমাৰ গেছৰ মূল্য বৃদ্ধি কেৱল ঘৰুৱা জীৱনতে হয়তো মানে সৰু হ'ব ৰেষ্টুৰেন্ট আৰু খা দ্য উদ্যোগৰ ওপৰতো মানে বহুত খিনি প্ৰভাৱ পেলাইছে। মানে উদভিদ্ধি হোৱাৰ ফলত বহু খাদ্য সামগ্ৰিক মূল মূল্যও বৃদ্ধি পায় ফলস্বৰূপে মুদ্ৰাস্ফীতি বৃদ্ধি পায়।
উম উম হয় মুদ্ৰা স্ফিতি আমি মানে আগতে পাইছিলোয়ে ন এইবোৰ। কিতাপত পাইছিলো এইবোৰ আগতে এতিয়াও মনত আছে বাৰু আৰু আন্তৰাষ্ট্ৰীয় বজাৰত মানে মানে গেছৰ মানে বহুত মানে দাম হৈ গৈছে ন কেঁচা তেলৰ মূল্য বৃদ্ধি হৈছে। আৰু ডলাৰৰ তুলনাত ভাৰত ভাৰতীয় তকৰৰ মূল্য হাস পালে আমদানি খৰচ বাঢ়ে ন।
উম উম। তাকেইটো আৰু মানে বহুত মানে বেয়া হৈ গৈছে আৰু মই সেইদিনা গুৱাহাটীত গৈছিলো ন সেইদিনা গুৱাহাটীত যোৱাৰ দিনা মানে ৰে ৰেষ্টুৰেন হোটেল এখনত খাবলৈ গৈছিলো পৰহি গৈছিলো যোৱা পৰহি বনামি ৰেষ্টু ৰেুন্ট এখনত গৈছিলো খাবৰ কাৰণে ইমান ভোক লাগিছে তাৰ পিছত হোটেলখনত গ'লো বোলো আমি আগ মই আগতে যোৱা হোটেলে হয় তাৰ পিছত তাত বোলো খাও এনেকে যে মাংস কণী এনেকে ভাত মিশ্ৰণ কৰি পেনে বনাই যে সেইটো সেইটো খাবলৈ গ'লো তাৰপিছত এই তোমাৰ মাংস, কণী আলু আৰু এনেকুৱা চাউলৰ এনেকে সংমিশ্ৰণ কৰি বনাই যে এ সেইটো মানে খাবলে গৈছিলো।
অ বাকী সকলোতে দাম বৃদ্ধি পাইছে ন?
বিশ্বাস কৰিবা তুমি মই গৈছো অ বিশ্বাস কৰিবা তুমি মই তাত গৈছোঁ লগৰ ছোৱালী এজনীৰ লগত ত তাত গৈ মই মানে এইটো খাব বলে ললো খাদ্যৰ তালিকাখন দিলে ন তেতিয়া মানে আজ আমি বস্তুৰ দামবোৰ দেখিলো মানে এনেকুৱা দাম পৰিছে ন আগতে আমিতো খাই পাইছো তাত ইমান দাম নাছিলে সেইটো কাৰণে গৈছিলো তাৰ পিছত ইমান দাম সিয়া আমি দুয়োজনী মানে তাৰ পৰা উঠি আহিছো জানানে কিমান লাজো পাইছো মানে
সেইটোৱে আৰু এতিয়া উপায় নাই আৰু মানে ঘৰতে খাব লাগে অ' এইবোৰ বাহিৰত খোৱাতকৈ বেছি মানে বস্তুবোৰ পুষ্টি কৰো নহয় আৰু এইফালে দামটোও মানে বেছি ন।
হয় দিয়া এতিয়া আৰু তুমি আৰু ঘৰত খাব লাগিব খাব লাগিব, মানে এয়া তোমাৰ মানে, ৰন্ধন গেছটোৰ বাবে তাৰমানে
সেই বস্তুৰ দাম বৃদ্ধি পোৱাৰ কাৰণ আছেটো বহুত কাৰণ আছে, তুমি জানানে নাই কাৰণবোৰ?
অ ক'লোৱে দেখোন তোমাৰ এই
অঁ হয় দিয়া আৰু মানে প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ ফলতো মানে উৎপাদন মোৰ কমি যায় বানপানী হৈছে সতো বহুত উৎপাদন কমি যায় মানে মদ্ৰাছ বৃত্তি বৃদ্ধি হৈছে তেনেকুৱা আৰু সাধাৰণ মানুহৰ বহুত মানে সুবিধাৰ সৃষ্টি হৈছে আৰু এইবোৰ, মানে বিশেষকৈ মধ্যবিত্তখিনিৰ আৰু
অ এই সমস্যাটোৰ পৰা সমাধানৰ বাবে চৰকাৰে মানে যু হিতাধিকাৰীয়ে ৰাইজ সাহাৰ্য প্ৰদান কৰিব লাগে না ৰু তোমাৰ মূল্য নিয়ন্ত্ৰণৰ বৱস্থা
আৰু এনেকুৱা বস্তু মানে সঞ্চয় মানে, হয় হয় কৰিব লাগে। টকা পইচা মানে সঞ্চয় কৰাটো টান হৈ পৰিছে মানে বহুত
উম আৰু বিকল্প শক্তিৰ ব্যৱহাৰ উৎসাহিত কৰাৰ দৰে পদক্ষেপ লব লব লাগে আৰু বিকল্প কিবা এটা উলিয়াব লাগে আৰু লগতে সাধাৰণ নাগৰিকে এতিয়াও গেছ সঞ্চয় কৰি সচেতন ভাৱে ব্যৱহাৰ কৰিব লাগে আৰু
আৰু যে মিঠাতেলৰ দামটো কিমান বাঢ়ি গৈছে গম পাইছানে
উম, চবৰে দাম বাঢ়িছে সকলোবোৰ। সকলোবোৰৰ বস্তুৰো দাম বঢ়িছে তাৰমানে আগতে মানুহে আগত, আগৰ, এতিয়া মানুহবিলাক নিজৰ যিখিনি আইৰে চলি আছিল ন, সেই আইটোৰে কিন্তু চলিব কিন্তু এতিয়া বহুতখিনি সমস্যাৰ মানে সন্মুখত আহিব
মাত্ৰ ডাঙৰ কৈ কোৱাচোন।
বহুত খিনি সমস্যাৰ সন্মুখীন হব আৰু মানে এতিয়া বুজি পাইছা ন এতিয়া?
অ হয় দিয়া আৰু মানে টকা-পইচা সঞ্চয় কৰিবই নোৱাৰি দেখোন আজিকালি বহুত কঠিন হৈ পৰিছে। পাইছো পাইছো, মানে পইচা-পাতি সঞ্চয় কৰাটো বহুত কঠিন হৈ পৰিছে মানে জমা নাথাকেই মানে ন ন গসষ্টতিে আম মানে জমা কৰিবলৈ বহুত টান হৈ পৰিছে
উম
সেইটোৱে আৰু কি কৰিবা আৰু
তাকেইতো আৰু গো ক নচ কৰিছো জানে নে